শুনিছানে?
শুনিছানে? অ ম উম পাইছোঁ।
হয়, ভাল না?
অ ভালে আছো, তোমাৰ ভাল?
ভাল ভাল মোৰো ভাল এ মই ভাবিছিলো আজি অলপ জলবায়ু পৰিৱৰ্তনৰ ওপৰতে কথা পাতো নেকি যিহেতু মানে আমাৰ দেখা পায়ে থাকো যে জলবায়ু সঘনে পৰিৱৰ্তন হৈয়ে থাকে
উম ভালে ভাবিছা খুব সুন্দৰ ভাল বিষয় এটাকে বাছি লৈছা। যিহেতু বৰ্তমান খুব গৰম পৰিছে উৎকট গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে তে ইয়াৰ বিষয়ে পাতিব পাৰি।
ঠিকেই কৈছা দে বাৰু এই জলবায়ু পৰিৱৰ্তন বুলি তুমি কি বুজা?
জলবায়ুৰ পৰিৱৰ্তন মানে হ'ল মোৰ মতে ধৰা আহ কেইদিনমান আগতে আমাৰ বতৰটো ধৰা যেনেকুৱা ধৰণৰ আছিল অকমান ঠাণ্ডা শীতল পৰিৱেশ তাৰ পাছতেই যেনে ধৰণে আমাৰ মানে অতিবৃষ্টি ধৰা আৰু ইমান গৰম গৰম পৰিছে বৰ্তমান এনেধৰণৰ এই বতৰৰ সাল সলনিটোকে মই সাধাৰণ অৰ্থত মানে জলবায়ু পৰিৱৰ্তন বা বতৰ পৰিৱৰ্তন বুলি মই ক'ব বিচাৰিম। তুমি কেনেদৰে ভাবা?
ঠিকেই কৈছা তুমি তুমি যিটো মানে ক'লা সেইটো একেবাৰে সঁচা কথা মই ভাবো যে জলবায়ু পৰিৱৰ্তন মানে আহ যিটো পৃথিৱীৰ তাপমান থাকে সেই তাপমানটো সদায় আহ মানে বেলেগ বেলেগ হৈ থাকে কেতিয়াবা অতি বৃষ্টি কেতিয়াবা এক একেবাৰে খৰাং কেতিয়াবা মানে হয় কম বেছি পৰিমাণে হৈ থাকে আৰু কেতিয়াবা ব একেবাৰে ঘূৰ্ণী বত কেতিবা ধুমুহা বতাহ আহে কেতিয়াবা একেবাৰে নাইকা এতিয়া কেতিয়াবা বহুতেই একেবাৰে মানে ৰ'দ অ ওলাই পুৰা অ বহুত বেছি গৰম হয় আৰু কেতিয়াবা বহুত ঠাণ্ডা এই যিটো পৰিৱৰ্তন মানে সেইটো মানে স্বাভাৱিক কাৰণত মানে নহ'বও পাৰে ত মই ভাবো যে এইটোকে মানে নে জলবায়ু পৰিৱৰ্তন বুলি ক'ব পাৰি
অ হয় হয় একেবাৰে সঠিক কথাকে কৈছা বাৰু মই যদি এতিয়া তোমাক সুধো যে এইবিলাকৰ প্ৰধান কাৰণ বুলি যদি কওঁ কি বুলি কবা তুমি প্ৰধান কাৰণটো?
আজিকালি যিহেতু আমি দেখা পায়য়ে থাকো অ বহুতো মানে গাড়ী মটৰ বাঢ়ি গৈছে যান বাহন আমাৰ বাঢ়ি গৈছে কল কাৰখানা বাঢ়ি গৈছে এই যান বাহন আৰু কল কাৰখানাৰ পৰা ওলোৱা দূষিত যিবিলাক বায়ু যে দূষিত যিবিলাক মানে আহ গেছ ওলাই আহ কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড বিলাক বায়ুৰ লগত মিহলি হয় আমাৰ গোটেই মান বায়ুণ্ডল দুষ ইত কৰি তুলিছে যাৰ ফলত মানে আমাৰ জল জলবায়ুৰ জলবায়ুৰ যিটো উ যিটো মাত্ৰাত থাকিব লাগে জলবায়ুৰ পৰি্ৱৰ্তন স্বাভাৱিক ৰূপটো মানে অহ অলপ মানে ওখ পাখৰ হৈ গৈছে অ উ উপপন ৰ তা পা সেইবাবে সেইবাবে মানে মই ভাবো যে এই জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ মানে এই কল-কা কাৰখানা হওক বা যান বাহনৰ আৰু যিবাক জীৱাশ্ম ইন ইন্ধন থাকে যেনে ধৰা কয়লা হওক পেট্ৰলিয়াম হওক বা ডিজেল এই এইবোৰৰ অত্যধিক ব্যৱহাৰ আৰু এই বনাঞ্চল ধ্বংস কৰা বনাঞ্চল অ বনত কেতিয়াবা যে জুই জ জুই জ্বলাই দিয়ে বন গছ গছনি আহ কাট দিব নোৱাৰি হ হয় সেইবোৰ ধ্বংস কৰি দিয়ে আৰু সেইবোৰৰ পৰা ওলোৱা দূষিত দূষিত গেছবোৰে মানে বায়ু গোটে প্ৰদূষণ কৰি পেলাই অ মিথেন গেছ এ কাৰ্বন ডাই অক্স চাইদ যাৰ ফলত আম আমাৰ বায়ুমণ্ডল অহ প্ৰায়ে দূষিত হৈ যায় ইয়া মই ভাবো যে এইবোৰে মানে জল জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ
উম একেবাৰে সঠিক কথাকে কৈছা তুমি যিহেতু মানে ইমানেই মানে আমাৰ প্ৰদূষণটো বৃদ্ধি পাইছে এই প্ৰদূষণৰ ফলতে মানে আমাৰ জলবায়ুত মানে বিৰূপ প্ৰভাৱ এটা পৰিছে
হয় হয় হয় একেবাৰে সঁচা কথা কৈছ চা দেই তুমি এই মানে প্ৰদূষণ খিনিয়ে মানে মে বহু খিনিয়ে এই এই কিন্তু এই প্ৰদূষণ বি বিলাকতো আমি নিজে কৰি আছো ন মানুহ বিলাক
হয়
মানুহ বিলাকে মই ভাবো যে মানুহ অহ আমাৰ যিবিলাক আহ হেৰি আছে মানুহবোৰ মানুহবোৰ মানে এই ইয়াৰ প্ৰতি দায়িত্ব লোৱা উচিত
উম ঠিক কথাই কৈছা মানে আমি যদি ইয়াৰ পৰা অকণমান পৰিত্ৰাণ পোৱাৰ উপায় যদি বিচাৰোঁ মই ক'ম যে এক নম্বৰতে ধৰা অধিকাৰত বৃক্ষৰোপণ কৰিব লাগিব নহয় জানো
হয় হয় হয় নিশ্চয়
এটা বিষয় হ'ল আমাৰ এই যিবোৰ আ পেট্ৰল ডিজেল চালিত যান বাহন সেইবোৰৰ সংখ্যা যদি কমাই আনি ই ভিৰ কথাটো তুমি হয়তো জানাই আজিকালি ইলেক্ট্ৰিক আহ বাহনৰ কথা এই ই ভি হয় ইলেক্ট্ৰিক ভ তেলবোৰ যদি আমি বেছিকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লেতো তোমাৰ পৰিৱেশত কোনো মানে প্ৰভাৱ নম নপৰে বেআম আমাৰ কাৰণ এই গাড়ী মটৰৰ পৰা যিটো মানে কাৰ্বন মনক্সাইড গেছটো ওলায় তাৰ ফলত মানে আমাৰ যি এইটো বাতাবৰণ বাতাবৰণত এটা বেয়া প্ৰভাৱ পৰে
হয় একেবাৰে সঁচা কথা কৈছা তুমি উ উ অসমৰ ক্ষেত্ৰত অহ জলবায়ু পৰিৱৰ্তনে তুমি কি প্ৰভাৱ দেখা বুলি ভাবা
অ অসময়ৰ ক্ষেত্ৰতো মই যিকেইটা কাৰণ কলো সেইকেইটো আছেই আহ আমাৰ কল কাৰখানাৰ ধোঁৱা বা আৱৰ্জনা আদিৰ ফলত আহ আৰু আমাৰ যি মানে যি বৰ্তমান সময়তেই তোমাক মই এটা আহ ম সেইখিনিতে মোৰ মনত আহিলে যে কেইদিনমান আগতে আমাৰ অৰণ্য মানৱ যাদৱ পায়ংয়েই যি এখন মানে অভয়াৰণ্য মানে তেওঁক সৃষ্টি কৰিছিলে তেখেতৰ সেই মানে অভ হ্য খন কিছুমান মানে দুষ্ট চক্ৰই জ্বলাই পেলাইছে। তুমি হয়তো শুনিছিলা। বাতৰিত সেই জল জ্বলাই পেলোৱা হয় জ্বলাই পেলোৱাৰ ফলত মানে কেনেকুৱা এটা হয়, পৰিৱেশ বা এটা কি পৰিস্থিতি আমাৰ সমাজলৈ ঠেলি দিছে যে এখন অম অৰণয়খন জ্বলাই পেলাইছে এতিয়া সেই অৰণ্যখনত থকা ধৰা জীৱ- জন্তু টো জীৱক পত্ৰটো এটা বিৰূপ প্ৰভাৱ পৰিছে, নহয় জানো। গতিকে তেনেকুৱা যদি মানে কাম বা কাৰ্য্য এনেকুৱা হৈ থাকে আৰু একাংশ মানে এনেকুৱা প্ৰকৃতিৰ দুষ্ট প্ৰকৃতিৰ লোক আছে যিসকলে মানে তেওঁলোকৰ মুনাফাৰ বাবে আমাৰ মূল্যবান গছ-গছ ছনিসমূহ কাটি তহিলং কৰিছে, অ', তহিলং কৰিছে বনা সমূহ ধ্বংস কৰিছে। ইয়াৰ ফলত জীৱকুলৰ ওপৰত যথেষ্ট মানে বেয়া প্ৰভাৱ পৰিছে।
হয় হয় একেবাৰে কৈছা তুমি, মানে গোটেই জীৱ জন্তু গোটেই খিনি প্ৰভাৱিতই হৈছে।
অ', অ', এনেই কাৰ্যসমূহ কৰিলে মানে, কাৰ্যসমূহে হয়তো আমাৰ, আমাৰ এই ঠাইখন বা অসমখনকে আদি কৰি বিভিন্ন ঠাইক এনেকুৱা ধৰণৰ মানে এ, ক-কাৰণসমূহৰ বাবে আমাৰ এই জলবায়ুৰ মানে যিবোৰ আমি দেখিবলৈ পাইছোঁ পৰিৱৰ্তন, সেনেকুৱা ধৰণৰ সমস্যাবোৰ হৈছে বুলি মই মানে ভাবো, তুমিওঁ ভাবানে?
হয় হয়, নিশ্চয় তুমি যেনেকে ক'লা যে বিভিন্ন ধৰণৰ, এই-এইমাত্ৰ যিটো খবৰটো ক'লা সেইটো মইও বাতৰিত দেখা পাইছো, বাৰু মানে মানুহে নিজৰ অ', লাভৰ বাবে মানে এ, পৰিৱেশখন দূষিত কৰি থাকে। যাৰ ফলত খন ধ্বংস কৰি থাকে, যাৰ ফলত মানে তেওঁলোকে ভাবে যে নিজৰ লাভ হৈ আছে কিন্তু, মানে কবলৈ গলে আহ আটাইতকৈ ডাঙৰ লোকচান আমাৰ মানুহবোৰৰে হৈ আছে। কাৰণ প্ৰকৃতি যদি আহ আমি সংৰক্ষন নকৰো, তেনেহলে প্ৰকৃতিও আমাক বচাই নাৰাখে।
হয় হয়, ঠিকে, ঠিকে কৈছা মই এইখিনিতে অ', তোমাৰ লগত আৰু এটা কথা যোগ কৰিব বিচাৰিছোঁ যিহেতু তুমি এ প্ৰকৃতিৰ কথা ক'লা এ প্ৰকৃতিক মানে আমি যদি প্ৰকৃতিকে প্ৰকৃতিয়ে ভগৱান বুলি মানে কোৱা হয়। প্ৰতি প্ৰকৃৃত তিক যদি আমি পূজা কৰোঁ তেতিয়াহ'লেহে মানে আমাৰ জীৱকুল আমি মানে জীয়াই থাকিবলৈ আমি ইয়াত মানে পৰিৱেশ থাকিব যদি প্ৰকৃতি নাথাকে তেতিয়াহ'লে মই ভাবোঁ আমাৰ এই মানৱ জাতি বা জীৱকুল জীৱকুলো মানে জীয়াই থকা জীয়াই নাথাকিব। হয়নে?
হয় একেবাৰে সচা কথা কৈছা তুমি কাৰণ যে মই দেখা পাও যে অ মানে দেখা পায়ে থাকো অকল মইে নহয় সকলোৱে এইটো বস্তুটো জানে যে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ অকল মানে পৰিৱেশৰ ওপৰতে নহয় মানে কৃষিৰ ক্ষেত্ৰত হওক বা খাদ্য সুৰক্ষাৰ ও পধক জীৱ জন্তু বিভিন্ন ধৰণৰ গছ গছনি আৰু মানুহৰ স্বাস্থ্্য এই সকলোবোৰৰ ওপৰতে মানে প্ৰভাৱ পৰা দেখা যায় যেনেদৰে কৃষকসকলে মানে গোটেই দিনতটো অ বহুতে বস্ত ব্য হৈ থাকে তেওঁলোকৰ বেছিভাগ মানে মই ভাবো যে ক্ষতিগ্ৰস্ত হয় যিহেতু জলবায়ু পৰিৱৰ্তন ফলত অনিয়মীয়া বৰষুণ হয়য় বা অতিবৃষ্টি বা খৰাঙৰ সৃষ্টি হয় যাৰ ফলত মানে খান হওক বা বিভিন্ন ধৰণৰ শাক-পাচলি আৰু বিভিন্ন ধৰণৰ অন্যান্য আ শস্যৰ উ উৎপাদন হ্ৰাস পাই যায়। যাৰ ফলত তেওঁলোকৰ উম আ লোকচান হয়, তেওঁলোকৰ আৰ্থিক উপাৰ্জনো কম হৈ যায়। যাৰ ফলত মানে তেওঁলোকে অ ভু মানে দৈনন্দিন জীৱনত ভুক্তভোগী হ'বলগীয়া হয়। আৰু তাৰ আৰু ইয়াৰ ফলত, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতো মানে প্ৰভাৱ পৰে। যেনেদৰে শস্য উৎপাদন এ কমি গ'লে খাদ্যৰ যোগান হ্ৰাস পায়, আৰু তাৰ ফলত দাম বৃদ্ধি পাই যায়। আৰু সেইবোৰৰ ক্ষেত্ৰত চৰকাৰে দাম বৃদ্ধি কৰি দিলে আমাৰ যিবিলাক থলুৱা মানুহ আছে, আমি থলুৱা মানুহ কৰ ক্ষেত্ৰতে বহু খিনি এ মানে বিপদৰ সৃষ্টি হৈ পৰে ন? হয় বহুখিনি সম দেখা খা পোৱা যায় কাৰণ, অ চৰকাৰে মানে এই অ বু খোৱা বস্তুৰ দাম বিলাক বা অ বঢ়াই দিয়ে। কিন্তু এ যিবিলাক মানুহ আছে। এ চাকৰি কৰি থাকে এ চৰকাৰী চা কৰি হওঁক বা আ ব্যৱসায় কৰে তেওঁলোকৰ কিন্তু আৰ্থিক এ যিটো মূল্য আছে, সেইটোতো বৃদ্ধি নাপায় তেওঁলোকৰ যিটো মূল্য থাক সেই মূল্যতো তেওঁলোকে সেইটোৱে এচ এ মানে একে মূল্য পাই থাকে। কিন্তু, আজিকালি হয়, হয় উপাৰ্জনটো একেই থাকে, আৰু আজিকালি আমি দেখিয়ে থাকো যে, দিনক দিনে মানে চৰকাৰে মূল্য বৃদ্ধি কৰি চাই আছে। যাৰ ফলত মানে আমাৰ খাদ্যৰ ওপৰতো অ', খাদ্য, খাদ্য সুৰক্ষাৰ ওপৰতো প্ৰভাৱ পৰি আছে। আৰু এই হজ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত মানে আ, তোমাৰ ধৰা জীৱ-জন্তু হওঁক বা বিভিন্ন ধৰণৰ উদ্ভিদৰ বাসস্থান বিলাকো নষ্ট হৈ গৈছে, বিভিন্ন ধৰণৰ প্ৰজা এ জ মানে জীৱ-জন্তুৰ প্ৰজাতি বিলুপ্ত হৈ গৈছে।
উম, একেবাৰে সঠিক কথাকে কৈছা। আৰু তোমাৰ এই মানে আগ আ মই আমি তেতিয়া আলোচনা কৰি আহাদৰে, কল কাৰখানা ধোৱা বা গাড়ী মটৰ এইবোৰ ধোৱাই আমাৰ বায়ুমণ্ডলত গৈ মানে যি মানে অ', এচিড বৰষুণৰ সৃষ্ট টি কৰিছে, এচ চিদ বৰষুণৰ বিষয়ে তুমি জানা নহয়? অ', এই এচিদ বৰষুণৰ ফলততো আমাৰ মানে মানুহৰ লগতে জীৱ-জন্তুৰো মানে বিভিন্ন ক্ষতি হৈছে, বা গাৰ ছালৰ বে বেমাৰ হৈছে, এই চিদ বৰষুণৰ ফলতে, কি ক'বা এই বিষয়ে?
ৰোগ হৈছে, মানে সেই ধোঁৱাবোৰ যাই পিনে ওপৰত অ'জন অ', অ'জন স্তৰত জমা হৈ যায়। যাৰ ফলত আমাৰ ওৱা এ চিদ বৰষুণ হয়। সেই এচিড বৰষুণে অকল আমাৰ মানে মানুহ স্বাস্থ্যৰ ওপৰতে নহয় খেতি বাতিটো প্ৰভাৱ পেলাই। কাৰণ সেই বৰষুণ হ'লে যিবিলাক শস্য পাতি হয় সেই শস্যবোৰো নষ্ট হৈ যায় ধ্বংস হৈ যায়, সেইবোৰো মৰি যায় আৰু যেনেকে তুমি ক'লা যে মানুহৰ এ ছালৰ ৰোগ হয় বা বেমাৰ হয়। এইটো ঠিকেই কথা কৈছ মানে আজিকালিটো বিভিন্ন ধৰণৰ চৰ্ম ৰোগ দেখা পোৱা যায় ন'। এইবোৰেই এচিড বৰষুণ নৰ ক্ষেত্ৰতে হয়।
হয়, হয়, ঠিক, ঠিকেই কৈছে তেতিয়াহ'লে আমি আৰু ইমানতে বাৰ্তাটো আজি আমাৰ সামৰো নেকি পাঁচ
হয়, হয়, নিশ্চয়, নিশ্চয় মানে আজ জি তোমাৰ লগত বিষয়টো ওপৰত কথা পাতি মোৰ বহুতে ভাল লাগিল।
মোৰো বহুত ভাল লাগি বহুখিনি বিষয়ে জানিব পালোঁ, শিকিব পালোঁ।
হয়, ঠিক আছে বাৰু আকৌ এ নতুত বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ।